অ।
অ শুনিছো, শুনিছো। আপুনি শুনিছে নে?
উম শুনিছো, শুনিছো। কি কৰিছা?
এই মই অলপ মানে জোৰ কাটিব লে আছিলো ওলাই আহিছিলো আমাৰ ইয়াত পানী হৈছেতো বহুত।
অহ বোৱা মাছ চাছ ধৰিবলে গৈছা মানে?
উম মই মানে মাছ ধৰি খুব ভাল পাওঁ। এনেকুৱা বতৰত মানে মই মাছ চাছ ধৰিয়ে থাকো আও।
অ জোৰ কাটিব পাৰিছা নাই এতিয়া?
জুৰ কাটিব পাৰিছোঁ এ ভাল হেৰি এটা লৈ আহিছো টৰ্চ এটা লৈ আহিছোঁ লগতে আপোনাৰ তায়াৰ এডাল লৈ আহিছোঁ জ্বলাই ল'ম বুলি ভাবিছোঁ, টৰ্চটো মানে পোহৰটো খাব নাহে মা- আপুনি মাছ চাছ ধৰি ভাল পায় নে নাই?
এ মইতো তোমাৰ মাছটো ধৰি খুবেই ভাল পাওঁ গম পাইছা নাই। কিন্তু মই মই তোমাৰ সেইয়া সৰুতে সৰুতে যে সৰুতে মানে সেইটো মোৰ একেবাৰে বহুত ডাঙৰ চখ আছিলে গম পাইছা নাই। সৰুতে খুব ধৰিলো মাছ। এতিয়া এ এতিয়া মানে তোমাৰ সেই আগতকৈ অকণমান কমি গ'ল আৰু চখটো। এতিয়া মানে ধৰি লোৱা মোৰ ইমান অ।
মোৰ আকৌ আগতেও চখ আছিলে এতিয়াও চখ আছে মই আপোনাৰ আগত- তে হেৰি আমাৰ এই মামাহঁতৰ ঘৰত মানে ডাঙৰ পুখুৰী আছে মানে। তাত মানে এ যাওঁ আৰু তালৈ গৈ এনেকে পানীৰ তলত বুৰ মাৰি পেলাই বোকাত যে মাছবোৰ সোমাই থাকে কেনেং মাছবোৰ পলাই ন ঘোলা ঘোলা হৈ গ'লে ভৰি মাছ গছকত মাছ বিলাক ওলাই নহয় ডাঙৰ ডাঙৰ মাছ বিলাক
উম।
তেনেকে ধৰোঁ। তাৰপিছত আকৌ বৰশী টোপাও মই, ব বহুত কৰো আকৌ ৰাতিখন উম আমাৰ একনতে মানে হেৰি আছ- ছিল আপোনাৰ এ হাবি টাইপৰ মানে পানীত যে হাবি থাকে। তেনেকুৱা এ জেগা আছিলে তেনেকুৱা জেগাত মানে বৰশী টোপাই থাকো আৰু। বৰশী টোপাও চেঙেলী মাছ আহে চেঙেলী মাছ, গৰৈ মাছ এইবিলাক আহে আৰু। উম এতিয়া খুব আহে এইবিলাক আকৌ আকৌ আপোনাৰ হেৰি এনেকুৱা পানীৰ টাইমত মানে আমি জাল চাল পাতিবলৈ যাওঁ মানে পথাৰে চথাৰে তেতিয়া তাত মাছ লাগে আৰু আপুনি কেনেকে ধৰে মাছ আৰু
এই মই তোমাৰ সেই আগতেতো মই একদম খুব বৰশী টোপাই টোপাইহে ধৰো মানে তোমাৰ কি কৰো গম পাইছা নাই এনেকে ঘূৰি ফুৰো মানে বৰশী টোপাই টোপাই তোমাৰ আগতে মানে যতেই মানে মাছ আছে বুলি গম পাম তালৈকে যাম আও বৰশী চৰশী লৈ
উম
মানে মানে মানে সেই ধৰি লোৱা এনেই মানে পথাৰত নামি বা পুখুৰীত নামি এনেকে জাল লৈ মাছ ধৱাত এনেকে মানে মই সেই বৰশী টোপাই মাছ ধৰি মানে খুব ভাল লাগে বেছি ভাল লাগে মানে গম পাইছা এ আগতে মই খুব ধৰিলো তাৰ পিছত মানে এ জালো পাতো আৰু মানে জালটো খুব কম পাতো আৰু আৰু তাতকে হেৰি মাৰো তোমাৰ খেৱালি মাৰো খেৱালি মাৰি মেলি তোমাৰ মাছ ধৰো তেৱাই তে তেনেকে বেছি ভাল লাগে আৰু ধৰি মেলি
উম ভালেই কৈছে বাৰু আপুনি মই হেই আ আপুনি যেনেকে কৈছে মই তেনেকেই ময়ো মাছ ধৰো মানে মই আপোনাৰ খুব বেছি বৰশীটো মই দে মো অ বাৰিষা কালত আকৌ ৰাতি এনেকে জো কাটিবলৈ ওলাই আহো এতিয়াতো ওলাই আহিছিলো বোলো ওলাই আহিছো লগৰ এ অলপ কিবা কিবি কৰি আছে লগৰ এটাৰ লগত ওলাই আহিছো সি অলপ মানে প্ৰিপেচন কৰি আছে আৰু তাৰ কাৰণে মানে সিহঁতে বোলো সেইটো টাইমতে বোলো এনেই থকাতকে বোলো কথা এটাকে পাতো আপোনাৰ লগতে আপোনাৰ খবৰ খাতি লোৱা নাছিলো বহুত দিন বহুত দিন পাতি লোৱা নাছিলো যে সেইটো কাৰণে বোলো অলপ এ কথাকে পাতো আৰু সেনেকে বুলি ভাবিলো আৰু
অ পিছে তুমি সেই মানে তোমাৰ লোকেল মাছখিনি খাই ভাল পোৱা নে নে বেছি তাকে তুমি সেই চা চালানি মাছবিলাক খাই খাই ভাল খাই মেলি বেছি ভাল পোৱা
মই একচুৱেলি ক'বলৈ গ'লে মই চালানী মাছটো খাই পেলাই ভাল পাওঁ মানে হেৰি
অ
মানে পুৰা ফ্ৰাই কৈ কৰি মানে কাইট চাইত নাথাকে যে মই ভাল পাওঁ কিন্তু মানে মোৰ যোনটো লোকেল মাছৰ টেষ্ট ন সেই বস্তুটোতো কেতিয়াও পাহৰিব নোৱাৰো মই মানে চালানী মাছটো অকণমান অকণমান ভাল পাও কিন্তু লোকেল মাছটো বেছি ভাল পাও মানে কিন্তু মই দুয়োটাই ভাল পাও মানে
অ গম পাইছো কিন্তু কথা এটা কি গম পাইছা নাই তোমাৰ চালনী মাছটো খাই ভাল লাগে তোমাৰ ধৰি লোৱা কাইট চাইটো নাই ইমান প্ৰব্লেমো নহয় গম পাইছা নাই কিন্তু চবত কে বেছি অপকাৰো হৈছে সেই চালানী মাছতে গম পাইছানে সেইটো কথাটো মানে তো অ সেই চালানী মাছটো মানে তোমাৰ খালে বহুত বেয়া আৰু মানে মোৰ সেই চালানী মাছৰ ওপৰত বহুত মানে ডাঙৰ কথা এটা গম পাইছো নহয় গম পাইছা নাই এ ধৰি লোৱা সেই চালানী মাছ যে আহে যে
হয় হয়
কিছু কিছুমান মানুহ কিছুমান হেৰিয়ে কি কৰে গম পাইছে নাই কিছুমানে
কি কৰে
তোমাৰ ধৰি লোৱা সেই ধৰি লোৱা এনেকে মানুহ যে মৰে মানুহ মানুহ মৰাৰ পিছত পিছত যে তোমাৰ এই বৰফত যে মানুহ যে থৈ দিয়ে যে মানে বেয়া হৈ নাযাবলৈ ডেট বডিটো অ সেই তেনেকোৱা বৰফবিলাকত মানে কি কিছুমানে তোমাৰ সেই চালানী মাছবিলাক এনেকে লৈ আহে গম পাইছে নাই। বৰফ দিয়ে সেইবিলাক বৰফত
সেইটো বাৰু হয় বাৰু মই দেখিছো নিজে।
অ মানে সেইবিলাকৰ কি হয় তোমাৰ বৰফ বিলাক অ ফ্ৰীকে পাই যায় ন। সেইবিলাকটো এনেই পেলাই দিবলৈ আনে কিন্তু সিহঁতে মানে কি কৰে এনেকে ফ্ৰী কে লৈ আহে মানে বুজি পাইছা। সেইবিলাক আনি মেলি আমাক এনেকে এইবিলাক মাছ খোৱাই গম পাইছা নাই
এইটো বহুত বেয়া কথা দেই এইটো মোৰতো এতিয়া আপডেট কৰিছে মই এতিয়া মাছৰ প্ৰতি মানে বিচনায় লাগি গৈছে কিনা মাছৰ প্ৰতি
অ সেইটোৱেত সেইটোৱেত কথাটো এতিয়া মানুহ বিলাকে এতিয়া বুজি নাপায় আকৌ কথাবিলাক গম পাইছা নাই এতিয়া ম মই কৈছো আজিকালি যে মোৰ যে মাছৰ যে ইন্টাৰেষ্টটো কমি গৈছে বুলি মই কোৱা নাই জানো মাছটো এনেই ধৰাৰ চখটো আছে মানে গম পাইছা নাই কিন্তু হলেও মানে সেই মাছ চাছ ইমান খোৱা চখটো মো কমি গৈছে বুলি কোৱা নাই জানো ইয়াৰ সেই কাৰণটোৱে সেইটো গম পাইছানে এতিয়া তোমাৰ খা হয় হয়। কোৱা?
মোৰ মানে আপোনাৰ এই মাছ আপোনাৰ খোৱাৰ চখ বুলি কলে যে এ মোৰ মাছ প্ৰতি নেও বিছনায় এতিয়া লাগিয়ে গৈছে বাৰু আপোনাৰ চালানী মাছ বিলাকৰ প্ৰতি, কিন্তু তথাপিতো মানে মোৰ লোকেল যোনবিলাক মাছ থাকে ন মান নিজে ধৰা সেইবিলাকৰ সেইবিলাকৰ মানে পুৰা টেষ্ট টো মোৰ ভাল লাগে মানে মোৰ। বহুত ভাল পাওঁ কিন্তু মানে মোৰ এ মাছ খাই পেলাই মই যিমান ভাল পাওঁ অ তাতকেও তাৰ উপৰিও মানে মাছ ধৰি মই বহুত বেছি ভাল পাওঁ মানে এতিয়া মানে মাছ ধৰে মানে মই এটা অ মানে কি আৰু সৰুৰ পৰাই মোৰ এটা চখ আছে মানে সৰুৰ পৰাই মানে মো- বহুত মাছ ধৰিলো আপুনি কলে বিশ্বাস নকৰিব মই মানে আগতে গোটেই মানে সৰু কালটো মানে মই অকল মাছ ধৰিয়ে কটাইছো বুলি ক'ব পাৰো আৰু মানে এ বাৰিষা হলে আমাৰ ইয়াত যেতিয়া বাৰিষা হয় তেতিয়া আমি হেৰি কৰো এইখন যে আঠুৱা আঠুৱা
আঁঠুৱা অ।
আঁঠুৱা মানে এনেকে পুল চুল বিলাকৰ কিনাৰ পাতো পুল চুলৰ পৰা পুৰা সোত যায় ন তাত যোনবিলাক মাছ মাছ বিলাক আহে ন সুত ত মাছ বিলাক আঠুৱা এখনত লাগি ৰখি ৰখি যায় ত তেনেক বহুত মাছ ধৰিছো আমি পুৰা আপোনাৰ আ মানে টিঙে টিঙে মাছ ধৰিছো আৰু এক বাল্টিঙ এক বাল্টিং এনেকে ধৰিছো ধৰি পাইছো পুৰা বৰষুণ তিতি দিনটো ধৰি তাৰ পিছত আকৌ বৰশীটো টোপাও বৰশীৰ কাৰণে বৰশীৰ কথা কৈছিলো আপোনাক বৰশী আমি বহুত বহুত গিতা বৰশি মানে কিনি আনো এটা আপোনাৰ এ পুঠি মাছৰ বৰশী সৰু সৰু মাছৰ কাৰণে সৰু বৰশী এটা তাৰ পিছত এটা অকমান ডাঙৰ মাছ কাৰণ মানে সেইটো মিডিয়াম চাইজৰ বৰশী আৰু এটা ডাঙৰ মাছ কাৰণে ফিচাৰী মাছৰ কাৰণে সেইটো ফিচাৰি মাছৰ বৰশী, মানে প্ৰতিটো বস্তু টোৱে প্ৰতিটো বৰশীয়ে মানে ভেলু আছে মানে এতিয়া সৰু সৰু মাছবোৰ যোনটো জেগাত পাওঁ মানে লওক আমাৰ মানে এতিয়া পুৰা চফা জেগা এটাত পথাৰ এখনৰ মানে তাত কি প্লাছ থাকিব তাত বেছিকে পুঠি চুঠি মাছ বিলাক থাকিব। দৰিকণা মাছ বিলাক থাকিব ডাঙৰ ডাঙৰ চটা চটা পুঠি মাছ বিলাক থাকিব হয়। সেই মাছবিলাকক মানে খুব সৰু পুঠি বৰশী এটা দিব লাগিব।
অ
আকৌ হেৰি যোনটো মিডিয়াম চাইজৰ হয় সেইটো আমি আপোনাৰ হাবি জংঘলত থকা যোনবিলাক চেঙেলী গৰৈ কাৱৈ সেইবিলাক মাছক দিব লাগিব তেতিয়া সিহঁতি উঠিব, আকৌ উ যোনবিলাক একেবাৰে ডাঙৰ ফিচ- ফিচাৰী মা বৰশী সেইটো আমি ফিচাৰী মাছটোক দিব লাগিব মানে ফিছাৰী মাছটোক নহয় আৰু ডাঙৰ যোনবিলাক মাছ থাকে কাৱৈ চাৱৈ বা ফিচাৰী বাৰো কিছুমান মাছ ওলাই আহে ন। ত সেইবিলাক ধৰিবৰ কাৰণে বহুত ভাল হয়। আকৌ তাৰ লগতে আমি হেৰি কৰো মইতো আগতে মানে এট- টো বহুত ভাল পাওঁ মানে খোকা যে খোকা চিনি পাই নে?
অ পাওঁ পাওঁ খুব
অ খোকা মই অ খোকা পাতো মানে হেৰিয়াত পাতো এনেকে ভেটা এটা দি থোৱা থাকে নহয় লোকে ভেটা দি থৈ তাত মানে তলত মানে শুকাটো পাতি থওঁ। তাতে আপোনাৰ গৰৈ মাছ সোমাই থাকে এ চেঙেলী মাছ সোমাই থাকে। কৌ হেৰি হেৰি পাতি থওঁ বৰশী পাতি থওঁ বৰশী পাতো লাগি থাকে বৰশী হাবিত পাতি থওঁ। পুঠি বৰশি আকৌ আপোনাৰ হেৰি পাতো এইটো কি বুলি কয় এ চেপা পাতি থওঁ।
অ।
চেপাতটোতো বহুত মাছ লাগে ৰাতিপুৱা যেতিয়া মই চেপা চাব যাওঁ নহয়, আ চেপ- পাই মানে একচেপা যেতিয়া মানে অ শুলো শুলো নহয় তেতিয়া মানে দেখি পেলাই মাছ সোপা দেখি পেলাই মানে পোৰা মনতটো মানে ফৰ্তি লাগি যায় মানে ওপ প ইমান মাছ তেনেকুৱা লাগে মানে অ আকৌ হেৰি কৰো ন এনেকুৱা উ বাৰিষা কালত মানে এনেকে হেৰি পথাৰ বিলাকলৈ যাওঁ পথাৰ বিলাকত যোনবিলাক দ মাটি দোৱাত ত মাৰিতত গৈ পেলাই মানে জালখন মানে এনেক পানীত অল সোমোৱাই পেলাই পাতি থৈ আহো মানে। আহ জালৰো সেই তেনেকে তিনি তিনিটা ভাগত মানে জাল আছিলে মোৰ মোৰো। অ এটাতো আপোনাৰ এই পুঠি লাঙি লাঙি বুলি কওঁ আমি জালখনক মানে খুটি পতা জাল- খন যে পুঠি লাঙি তাৰপিছত কাৱৈ লাঙি তাৰপিছত আকৌ এখন আছে আপোনাৰ নদীত পতা সেইখন বহুত ডাঙৰ ফুল হয় মানে তাৰ ফুল আৰু তাত মানে ডাঙৰ ডাঙৰ মাছ লাগে। আকৌ আপোনাৰ হেৰি যিবিলাক পুঠি লাঙি তাত মানে পুঠিও কৰোঁ। সৰু পুঠি চাইজৰ যোনবিলাক মাছ থাকে সেইবিলাক তাকে মানে সৰু ফুটা মানে সেইখনৰ আৰু মিডিয়াম চাইজৰ যোনটো আছে মানে কাৱৈ লাঙি বুলি কয় সেইটো কাৱৈ মাছ লাগে কাৱৈ মাছ, সেইটো পুঠি মাছটোতকে বহুত ডাঙৰ ন। ত তাত মানে তেনেকুৱা ধৰণৰ তেনেকুৱা ধৰণৰ মাছ বিলাক লাগে মানে।
অ গম পাইছোঁ।
চাবলৈ গলে মানে প্ৰতিটো ধৰণৰ মে মাছ ধৰা মানে সুবিধাটো আছিলে মানে আৰু যে- এতিয়া মই ৰাতিপুৱা যাও মানে ৰাতিপুৱা গৈ পেলাই আহ পথাৰত মানে জালখন দাঙি দিওঁগে বৰষুণত তিতি তিতি যাওঁ। মূৰতে পলিথিন এটা পিন্ধি পেলাই তেতিয়া মানে গৈ পেলাই মাছখিনি যেতিয়া চাওঁ মানে একদম পুৰা এনেকে জিলিকি থাকে গোটেই জালখন। তেতিয়া মানে মনটো মানে ফুৰ্তিতে ফুৰ্তিতে ভৰ্ত্তি হৈ যায়।
অ সেই সেইটো সময়ত মানে তোমাৰ সেই মাছটো বহুত আছিলে গম পাইছা নাই। সেইটো সময়ত তোমাৰ সেই মাছতো সেইটো সময়ত আছিলে সেইটো কাৰণে তোমাৰ ইমান খিনি মাছ ওলাইছিলেও। গম পাইছা নাই। কিন্তু তোমাৰ এতিয়া সেই আগৰ তুলনাত যদি চোৱা এতিয়া কিন্তু মাছ তাছ কিন্তু ইমান নাই কিন্তু গম পাইছ- তেনে এতিয়া মই তোমাৰ সেইখ- কেইদিনাখন তোমাৰ মই গৈছো মানে দেই এনেই মই চাবলৈ গৈছোঁ। অ মানুহ বিলাকে কি কৰিছে তোমাৰ মানে যিটো সময়ত মাছৰ পোৱালি হয় গম পাইচা নে সেইটো সময়তে কি কৰে গোটেই মানুহ বিলাকে তোমাৰ ফিচাৰীৰ পৰা আৰম্ভ কৰি পেলাই তোমাৰ গোটেই য'তে মাছ থাকিব মানে চবতে মাছ ধৰি একেবাৰে মাছ খতম কৰি দিয়ে গম পাইছা নাই। সেইটো কাৰণে কি হয় অ সেইটো কাৰণে আজিকালি তোমাৰ মাছ চাছ বিলাক নাই নহয়। অ মাছৰ পোৱালিটোক শুবলৈ দিব লাগে। গম পইছা নাই, কিন্তু এতিয়া মানুহ বিলাকে কি হয় সেই মাছৰ পোৱালি হবলৈ নিদিয়ে। তোমাৰ যিটো সময়ত মাছ ত পোৱালি হ'ব লাগে সেইটো সময়ত মানে কি কৰে গোটেই ডাঙৰ ডাঙৰ মাছ বিলাক ধৰি মেলি মানুহ বিলাকে খাই পেলাই অ। এতিয়া এতিয়া যদি সেই মাছবিলাক এনেকে খাইয়ে পেলায়। তেনেহ'লে পিছত পিছত মাছ বিলাক কপা আহিব হয় নহয়। এতিয়া তুমি চোৱা বহুত মাছ এতিয়াতো নাইকিয়াই হৈ গ'ল এ ইয়াত তোমাৰ আগতে তুমি যে কৈছিলা চেঙেলী মাছ আছিলে হয় নহয়। চেঙেলী মাছ খুলি অ গৰৈ মাছ, খলিহনা মাছ এতিয়া সেইবিলাক মাছ চাবা চো অ, কাৱৈ মাছ এইবিলাক এতিয়া প্ৰায় নাইকিয়া হৈ গৈছে তোমাৰ এতিয়া কাৱৈ মাছ টোটো আছে কিন্তু চেঙেলি মাছ টো এতিয়া বহুত দিন হল নেদেখাই হলো মই। গম পাইছা নাই সেই হই আগতে সেই সৰুতে দেখা আছিলে। এতিয়া গতিকে এতিয়া মানুহ বিলাকে কি কৰিছে গোটেই মাছ বিলাক ধৰি ধৰি ধং মানে চব খতম কৰি দিছে আৰু। সেইকাৰণে এতিয়া মাছবিলাকৰ পৰিমাণটো খুব কমি গৈছে গম পাইছা নাই? এইকাৰণে আমি মাছ ধৰিব লাগে গম পাইছা নাই কিন্তু এনেকে একেবাৰে ধৰিব গে নালাগে আৰু যে পিছত একেবাৰে মাছ মাছ চাছ নাইকিয়া হৈ যোৱাকে একেবাৰে ধৰিবগে নালাগে আৰু হয় নহয়?
হয়- হয় ঠিকে কৈছে আপুনি।
অহ, আমি মাছটো তোমাৰ ধৰিব লাগে এটা সময়ত ধৰিব লাগে নিৰ্দিষ্ট টাইমত ধৰি লোৱা এতিয়া বাৰিষা কালত হয় নে নহয়? বাৰিষা কালত মাছটো ধৰিব পাৰে একো কথা নাই গম পাইছা নাই?
হয়- হয়
বাৰিষা কালত তোমাৰ মাছৰ একবাৰে মাছ পুৰা উভৈনদী হৈ যায় আৰু কিন্তু- কিন্তু তোমাৰ সেই খৰালি কালত তোমাৰ যেতিয়া মাছে তোমাৰ পোৱালি দিয়া সময় হয় তেতিয়া সেইকণ সময়ত যদি গোটেই মাছখিনি যদি ধৰি মানুহে খাই পেলায় গম পাইছা নাই পোৱালি কৰ পৰা হ'ব। গতিকে সেইটো কথা অ, সেইটো কথাটো মানুহে অকমান চাব লাগে ন'।
খৰালি কাল বুলি নহয় ব'হাগ, জেঠ মই ব'হাগ মাহত দিয়ে আৰু।
হয়- হয় সেই সেইটো আৰু তোমাৰ এতিয়া সেই পোৱালি হোৱাৰ সময়ত যদি মাছ -মা -মাছবিলাক ধৰি পেলাই আৰু কি হ'ব আৰু। গতিকে সেইটো তোমাৰ একদম বহুত অ, সেইটো একদম বহুত বেয়া কথা গম পাইছা নাই সেইকাৰণে আমি অহ, এতিয়া ধৰি লোৱা আমি মাছবিলাক মানে তোমাৰ সেই সেইটো সময়ত আমি ধৰিব নালাগে আৰু।
নালাগে -নালাগে।